হেল্ল
হেল্ল অ শুনিছোঁ দিয়া ভালনে
কি ক অ ভালেই দিয়া তোমাৰ তোমাৰ ভালনে তোমাৰ মাতটো শুনা নাই
অ ৰ'বা ৰ'বা
অ হ'ব দিয়া
হেল্ল।
অ অ', কোৱা।
হেল্ল।
কিনো কৰি থাকা তোমাৰ মাততো শুনা নাই আকৌ।
হেল্ল শুনিছানে নাই এতিয়া।
অ', শুনিছোঁ দিয়া।
অ', এই মায়ে মানে দৰ্জাখন মাৰি থৈ গ'ল মই বাহিৰলৈ ওলাব নোৱাৰা হলো যে।
অ', অ'।
পাছফাল দি ওলাবলগীয়া হৈছে সেইকাৰণে শুনা নাই মাতটো।
অ', আচ্ছা কৰ'বাত গৈছে।
অ', মা ওলাই গৈছে মানে।
অ'।
মোক ভিতৰত ওৰত দৰ্জাখন মাৰি থৈ গ'ল এতিয়া মই ওলাবও নোৱাৰা হলো নহয়।
ধেট তেৰিকা।
আকৌ একদম মানে ঘূৰি আহিব লগীয়া হৈছে। তলপাৰ মানে বাহিৰৰ পৰা হেণ্ডেল মাৰি থৈ মানে লগাই থৈ গ'ল।
অ'।
এতিয়া মই পাহৰি থাকিলো খুলিবলৈ পাহৰি থৈ মানে পাহৰি থাকিলো দৰ্জাখন খোলোহে কলো।
অ', অ'। অ', মই হেৰি এতিয়া পিঠা খালোঁ।
অ'।
খোলা চাপৰি পিঠা।
অ'।
মানে খালো। আৰু নাই ভাত খালোঁ আৰু চাহপাতি খালোঁ আৰু।
অ', ঠিকে আছে সেইটোও ভাল কিন্তু সেইটো গেছ হয় দেই বেছিকে নাখালে গেছ হয়।
অ', হয় হয়।
তোমাৰ কি হয় নাজানো কিন্তু মই বেছি খাব নোৱাৰো মানে গেছ হৈ যায়।
অ'। নহয় এইটো গে গেছ কিয় হব তোমাৰ হেৰি এইটো তেল চেল নিদিয়ে নহয় এইটো অকল তোমাৰ হেৰি হে।
পিঠাগুড়ি বনায়।
মাটি হেৰিতে বনাই আৰু।
পিঠাগুডৰি দি বনাই গম পাইছোঁ কিন্তু মোক পিঠা মানে পিঠাগুড়ি তেনেকে খালে গেছ হয় মোৰ।
অ অ নাই মোৰ আকৌ ব নাই মই ভাল পাওঁ দেই পিঠাটো খাই।
নহয় মই ভাল নাপাওঁ দচা বুলি যে কয় যে এইটো
অ', অ'। এ পাতল কে যে বনায়।
অ', একে পাতলটো হ'ব লাগে কমক কৰ্কৰাই যায় যে সেইটো ভাল লাগে খাই।
উম সেই সেইটোও ভাল লাগে কিন্তু এইটোও ভাল লাগে দিয়া এইটো চাহ খতে খাই ভাল লাগো লাল চাল চবজি।
অহ মই এইটো ইমান ভাল ভাল নাপাওঁ সেই কাৰণে মই নাখাওঁ ইমান মই মাক বনাই দিওঁ।
অ অ। কি কৰি আছা এতিয়া?
তেওঁ পঢ়ি আছিলো।
অ', পৰীক্ষা হৈ আছে নেকি?
অ', পৰীক্ষা হৈ আছে মানে কালিলৈ এটা আছে।
অ'।
তুমি কি কৰিছা?
মই আছো এই ঘৰতে তোমাৰ এ, আজি তেওঁ অকমান ৰ গৰমটো অলপ প উম কমিছে বাৰু তই বৰষুণ দিছে, ৰাতিপুৱা অলপ। এতিয়া ডাৱৰীয়া হৈ আছে তাকে মানে অলপ ভাল লাগিছে আজি তাত তাকে বহি আছো অলপ।
অ, নাই আজি অলপ ৰ'দটো কম বাৰু কিন্তু গৰমটো উঠি আছে দেই গৰম বহুত আছে।
উম। অ, হয় হয়, এই ৰা ৰাতিপুৱা বাতৰি কাকত দিয়ে যে, বাতৰি কাকত এখনকে পঢ়ি আছিল।
অ'। কি দিছে?
বহিত, এ না তোমাৰ, বাতৰি তোমাৰ ধুনীয়া তাৰ খবৰ
অ'।
দুুনীয়াখনত কি কি হৈ আছে? ক'ত কি হৈ আছে? ক'ত কি যুদ্ধ হৈ আছে? ইৰা ই ইৰাণ ইৰাণ ইজৰাইলৰ যুদ্ধ কিবাখিনি হো পৰে।
উম।
এতিয়াতো নামাৰ এয়া গেছ চাপ্লাই তহঁতৰ গেছ তোমালোকৰ পাইছা নে নাই? আ চিলিণ্ডা
মায়ে মোক, মায়ে মোক কৈছে গেছটো বোলে কমিব বুলি সেনেকে কৈছে মায়ে।
কমিব মানে তোমাৰ আ বছৰি তুমি সেইটা পাবা নেকি ছটা পাবা নেকি এতিয়া গেছ? বুজিছা? তোমাৰ মাতটো শুনা নাই। হয় মাতটো শুনা নাই, হয় মাতটো শুনা নাই। হয়, মাতটো শুনা নাই। অ, শুনিছো, শুনিছো, শুনিছো।
আমিতো আমাৰ ইমান কথা নাই। অ, আমাৰ ইমান কথা নাই, আমি গেছ তাত ইমান ভাত - পানী নবনাও? মানে মোৰ স্কুল যাবলগীয়া হলে তেতিয়া বনায় দিয়ে মায়ে, সোনকালে - সোনকালে বনাই দিয়ে। নহ'লেতো দুুইটা ভাত - পানী বনোৱা যায় আমাৰ। হেল্ল? হেল্ল?